হেল্ল'। হেল্ল' শুনিছ নে
অ শুনিছনে?
কি কৈছা
এ খাই বই আজৰি হৈ সোমাই ভাত পানী খাই বৈ আজৰি হৈ আহিছোঁ। তুমি খালা নে এ ভাত নিৰামিষ ৰুটি এখন খালো চব্জি ৰুটি চব্জি আলু এনেকে মটৰ চটৰ দি বনোৱা চবজি তাৰপিছত আকৌ ভেন্দি ভেন্দি ভাজি এনেকে ভাত এগঢ়া ভাত এনেকে খালো আৰু চাটনি আছিলে সৰিয় হৰ।
উম উম ভালে কৰিলে মই হেই ৰুটি খালো।
ন
মই ৰুটি চব্জি এই মটৰ আলু চয়াবিন দি বনাইছিলোঁ তেনেকে লাইট খাবলে মন গল তেনেকে খালো আও
একেই হ'লচোন আমাৰ সৈতে
ভাইটিয়ে কি কৰিছে
চব্জি তোমাৰো আমাৰো একেই যে আজি
একেই নেকি অ
অ মইয়ো বনাইছো মই মোৰ তোমাৰ তোমাৰ মটৰ মোৰ কাবেলি
আহ হৈ যায় মাজে মাজে হৈ যায়
এ নহয় মটৰো আছিলে বাৰু কেইটামান, মোৰ মটৰ, কাবোলিবুট কেইটামান মটৰ কেইটামান তাৰ পা আলু এনেকে চয়াবিন একেই জানো এনেকে ভাইটি আছা ভাইটি কাইলে পৰীক্ষা ক্ষা আছে মই আকৌ তাৰ ওচৰত থাকিব লাগিব নহয় বাচন চাচন ধুই পেলাই আজৰি হৈ পৰিছো আকৌ বজাৰলো গৈছিলো বজাৰ আকৌ ভাইটিয়ে বোলে মেগী খাব, আকৌ কাইলৈ আকৌ ৰাতিপুৱা ক'পা দোকানলে যাম মেগী চে এদেগি বিস্কুট চিচকুট এনেকুৱা সৰু সোৱা বস্তু আনিলো সন্ধিয়া পকৰি খালে সেইবোৰ কথা
কাইলৈতো তাত পৰীক্ষা সি পঢ়ি আছে নে ভালকে
অ পঢ়ি আছে পঢ়ি আছে পঢ়িছে একদম কনফাৰেন্ঞ্চ মানে ক অলপতে ফোনতো লগৰ লগত এ ইটোৱে সিটো সুধিছে সেইটোৱে সুধিছে কথা পাতি পাতি পঢ়িলে অকণমান তাৰপিছত মই বোলো এনেকে পঢ়িব নিজে নিজে পঢ়া
আহ তাকে সি তা-তাৰ পৰীক্ষাটো তাৰ কাইলেই
অ আজি মানে ভাওনা আছে আমাৰা লালোকত বহুত য়া ভাওনা হব চাব যাবলে মন আছে মই ন-খোৱা কাৰণে ভাবিছিলো যাম বুলি চাবলে। কাইলৈ তাৰ পৰীক্ষা যে কেনেকে যাব সেইটো যু-যুক্তি নহ'ব। কাইলে পৰীক্ষা লৱাটো তাকে ভাওনা চাবলে গৈছে
আহ একো নহয় দিয়া, পিছতকে তা-তাৰ তুমি মন গ'লে যাব পাৰাতো
নযা নাযাওঁ নাযাওঁ ওচৰ হল বুলি অকমান দূৰ নহয় ভয় লাগে নাযাওঁ বতৰো ঠিক নহয় বতাহ মাৰি আছে
অ'।
তাৰ পৰা
এ তুমি ক্লাছ নাই আবেলি বেলাতো
আবেলি বেলাতো মই অলপ পঢ়িলো। বহি মেলি অকমান গধূলি সময় অলপ বাক কৰিবলৈ গলো খোজকাাঢ়িবলৈ গলো বাহিৰলৈ অলপ অলপ ব্যায়াম কৰিলো তাৰ পিছত গাতো ধূই আকৌ ভিতৰত সোমাই আকৌ এই খোৱা বোৱাত লাগিলো বনাবলে মেলিব লাগিলো তাৰপিছত এতিয়া বহিছোহি আও চান্দে বোলি অকমান লাহে লাহে কাম বোৰ কৰিছো
অ ভালে ভালে কৈছা
উম
আছে নি আজি দিনটো
আজি ফোন মাৰিছিলে লগৰ এটা টাই মাৰিছিলে খা খবৰ ললে মইয়ো তেনেকে খা খবৰ ললো ক'ত কি কৰি আছা
অ', ঠিকে আছে তেনেকে মাজে মাজে খাব ল'ব
ল'ব লাগে ল'ব লাগে হয় হয়। তাৰপিছত ক ভাইটি স্কুললৈ যাওতেনে ভাত খাই যায়নে
ভাল নাখায় এনেই খাবলৈ টান পায় মেগী সেগী তেনেকে কিবা বিস্কুট চিস্কুত এনেকে কিবা কিবি খাই যায়, ভাত একদম খাব মন ন কিবা খাই যায় আগদিনা যদি বনোৱা কিবা মাংস বা মাছ অনেকেনেকুন ভাল বস্তু থাকে তেতিয়া কেতিয়াবা খাই যায় আৰু কেতিয়াবা তেতিয়া একদম ভাল কে দালি চালি আলু দি ৰহৰ দালি বা দালি, ভাজি শুকান আলু ভাযি এনেকে কৰি খাই যায় এনে খভাগ খাই নাযায় আকৌ কৰ্ণফ্লেক্সো খাই কেতিয়াবা গাখীৰ দি। যি পাই তাকে খাই যায় কেতিয়াবা আকৌ আম চাম আমু খাই যায়।
উম হম হম, বুজিছো।
কঁঠাল আছে এতিয়া কঁঠাল এটা পকিলে আজি মই ওচৰ মানুহকো দিলো কঁঠাল ফুটিয়াই পেলাই। উলিয়াই পেলাই বোলো কিবা এটা লৈ আহা পকা কথা ধুনীয়া খাবলৈ লৈ যাবাাহি তাৰপা লৈ গৈছেহি বাৰু ওচৰৰ
উম হুম হুম।
গুটিকেইটা ভাল পায় আমিও খালোঁ। তাৰ পৰাা আৰু এটা আছে খাবলে ভালকুি খাব তুমি পোৱা নাই নয় বজাৰ ওলাই ছাগে। কঁঠাল গুটি দালিত দি খাবলৈ ভাল ভাজি খাবলৈও ভাল নহয়।
ভাল লাগে তো কথা ল ইয়াত নাপায় আকৌ কত ইয়াত পাব, ইয়াত কঁঠাল কঁঠাল ওলাইছে বাৰু কঁঠাল কঁঠাল ওলাই মাজে মাজে সময়ে কিন্তু এই কঁঠালৰ গতি তেনেকে নেবেচে ইয়াত।
অ'।
দেখা নাই বাৰু, ক'ৰবাত বেচিব পাৰে ভিতৰ-ভিতৰ-ভিত ভাতৰ জেগাত ক'ৰবাত বিচিব পাৰে। এই মানে যোনটো চেণ্টাৰ এৰিয়াখনত মানে বাছা নাই?
অঁ হেৰি নহয় এ কিবা মাই নাই হে জানা পৰীক্ষা কাইলৈ কি কৰে মোৰ চিন্তা লাগে ভাল চাইন্সতো পঢ়িবলৈ কিতাপো আছে ন তাৰ লগৰ কিছুমানে কিতাপ আনিব নাপালে হতি কেনেকে দিব বাৰু ইয়াৰ কিতাপো আছে স এতিয়া যদি কিতাপ থকাাতে বেয়া কয় বাৰ কেনেকে হ'ব বাৰু হয় নাই বাৰু কিতাপ নথকা তাতকে ভাল কৰি দিয়ে পৰীক্ষা
তাকেবাৰে সি আগৰ পৰা পঢ়ি আছিলে নে ভাইট তিয়ে নে অকল এনেকৈ এইকেইদিনহে কষ্ট কৰিাইছে?
এ পঢ়ে পঢ়াটো চিলিয়ে হৈ আছে বুলি কয় মানে মানে হৈ আছে মোৰ চব হৈ আছে মোৰ একদম কমপ্লিট মানে হৈ আছে হৈ আছে এনেকে কব। তাৰপিছত একদম নিখোচি মাৰি নিখোচী মাৰি এতিয়া পঢ়িছা আৰু। কাইলে আজি মানে একদম, আজি ওলাই পঢ়িবলৈ সেইটো নকৰো বাৰু-বাৰু বা অকমান পিছত অকমান পিছত বুলি কব আ বাৰু।
উম হুম হু। ঠিক আছে আজিতো সি গোটেই ৰাতিটো পঢ়িব চাগে।
অ', পঢ়ি ৰাতি দুৰি পৰা নাই এতিয়া কিমান দেৰিকে পঢ়ে।
আম কত
সেয়া ৰাতিপুৱা কে পেলাই শুই লব আগ ৰবা এটা বজালৈকে অ' সেনেকে কৈছে মই এ এটা বজালৈকে পঢ়িম একদম কোনেও মোক ৰখাব নোৱাৰিব তাৰপিছত আকৌ চাৰে দচটা ন চাৰে নটা দছটা জানো মই অলপ শুই লওঁ এলাৰ্ম দি থওঁ দুটা বজাত নোঠালে এলাম দিলে নুঠিলেই সেইদিনাখন আকৌ সোনকালেহে শুলে।
উম।
তাকেহে বাৰু হ'ব-হ'ব কাইলে পৰীক্ষাটো দি লচোন ভালকে। সফালে হেৰিও দিব লগা হৈ আছে।
কি খাই যাব কাইলে?
অ', কাইলয় সেয়া মেগী, ভাত ভাত খালে ভাত বনাই দিম, আকৌ মেগী খাওঁ বুলি ক'লে মেগীও বনাই দিম। খাব উপ পৰীক্ষাৰ সমৰ কাৰণে বেছি বেছি দেৰি নহয় সোনকালে হব নহয় প-চল্লিছ ম ।
অ', অ'-অ।
পঞ্চাশ অ' পঞ্চাশ নম্বৰ বোলে পঞ্চাশ নম্বৰ পৰীক্ষা।
ভাল কৰিলে হয় পাই। কষ্ট কৰিলে ভাল নিশ্চয় হব হয়নে কোৱা?
সৌ সৌ মাহীহঁতৰ অ, সৌ মাহী হহতৰ ভাইটিও হৈ আছে। কাইলৈ অসমীয়া আছে শেষ হ'ব আৰু তাৰপিছত আমাৰ তোমাৰ সিহঁতৰ ভাইটিও হৈ আছ তাৰো শেষ হ'ব চাগে কাইলে।
এনে লখিমপুৰত কালি বোলে লখিমপুৰত অনাল বেলে কালি কি গাজনী ধেৰেকণিত মানুহ চাৰিজন নে তিনিজন কিবা হল নেকি ঢুকালে নে কি হল। পোৱা শুনিছিলো আজি মই আকৌ পোৱা নাই সেইটো সেইদিনাখন বি সেইদিনাখন বি পিম্পিয়াতোয়ে হ'ল নহয় গাজন ঢেৰেকনী গাজনীবোৰ মাৰিলে বাহিৰলৈ নোলাবা দেই।
হুম, তাকে মই তোমাকো সেই কম বুলি ভাবছিলো তুমিও নোলাবা দে বৰকে।
অ', অ'এই সেইদিনাখন কি হল জানা' নাই এই সেইদিনাখন সেইদিনাখন কিহল জান' নাই মায়ে সোনা কি কইচা কোৱা কোৱা
কোৱা কোৱা তুমিয়ে কোৱা?
লোৱা তুমি
নালাগে কোৱা তমি কোৱা।
অ' এই সেইদিনাখন মানে বৰষুণ দিছিলে গা মাৰি আছিলে মই মই মাইনা নাযায় জলা মাৰিবলৈ মই একদম যিতিয়া আহিছে কি ধামকে বোলো গাতেু ৰুব লাগে সেইকাৰণে নাযাবা, কোৱা এতিয়া?
নাযাওঁ নাযাওঁ মই।
অ', হ'ব কিবা বেলেগ কিবা কথা চিন্তা কৰি আছা নেকি কিনো?
নহয় তুমি তুমি এতিয়া খাই বয় শুই থাকা খালা নহয় ন?
খালো মই ৰুটি এখন খালো ভাত কেইটামান খালো।
উম, হম, হম।
তাকে সেইতো নহা আৰু ভাল কি কৰিবা কাইলে আছেই ডিউটি তোমাৰ হেৰী আছে ক্লাছও আছে।
আছে আছে আছে, চাচোন কি হয়। ঠিক আছে দিয়ক। হ'ব দিয়া। নাই নাই নাই নকওঁ নকওঁ নকওঁ। উম শুভৰাত্ৰি দিয়া, ঠিক আছে অ হ'ব উম শুভৰাত্ৰি।